হেল্ল'
কি কৰি আছ? হেল্ল'
এ আছো অ। শুনি আছো যে-
অ শুনিছ শুনিছ?
অহ অ অ শুনি দে ক
শুনিছ অ ময়ো শুনা নাই নেকি মোৰ মাতো তো মাততো মানে ভালদৰে শুনা নাই মই।
কাতিচোন তেতিয়া আক
কাটি নিদিবি কাটি দিলে পিছত হেৰি হৈ যাব। কাটি দিলে দিগদাৰ হৈ যাব।
অ অলপ মানুহ আহিছে বোলে নাই। ভাল‌হৈ‌ গ'ল অহ। খালি
আইডি গ'ল মানুহ গ'ল। অহ
তই ভাত খালি নে নাই?
নাই ভাত আমাৰ বনাবলৈ ধৰিছে ছোৱালীয়ে কিবা কিবি কাটিছে বনাব এতিয়া। মই বনোৱা নাই। তাকে কি বনাই জানো ৰাতিপুৱা বনাও আছেই, বন্ধাকবি ভাজিবলৈ ধৰিছে বন্ধাকবি বনাব আৰু। এতিয়া বন্ধা কবি বন্ধা কৰি ভাজিছ। দালি চালি নবনায় এই গৰমত দালি খোৱা খাবলৈ মন যোৱা নাই।
অ আমাৰ দালি বনাইছে কঁঠাল গুটি, বিলাহী
এনেকে বনাইছে তাৰপিছত আৰু কলদিল ভাজিছে।
অহ
তাৰপিছত আকৌ বেঙেনা ভাজিছে মানে বেঙেনা ভাল পাইযে খাবলৈ। বেঙেনা ভাজিছে।
নয়ছিলে
এই তেনে চাটনি বনাব আৰু।
আছে বেঙেনাও আছে, মোৰ বেঙেনা খোৱা খাব মন যোৱা নাই কুন্দুলিও আছে, কুন্দুলিও আজিলে আমাৰ এটাই খাই তাই নাখাই যে সেইকাৰণে কুন্দুুলি ভাজিবলৈ দিয়া নাই। বন্ধাকবিটো ভাজিলে চবেই খাব। সেইটো কাৰণে মইও ভাল পাওঁ কিন্তু আমাৰ নাখায় নহয়। মই খাম ছোৱালীয়ে খাব বাপেকে খাব এইকেইটাই খাব ইহতকেইটাই নাখাই যে কুন্দুলী ভাজি। গেনা মিনা আমাৰ খোৱাতো মানে সেই ৰাতিক বনাব লাগিব তেতিয়া আমি তেতিয়াই খাম। এতিয়া যেনেকে তেনেকে খাই থওঁ আৰু হেৰি হেৰি নকৰ। ফুৰিব নাযাওঁ কতোতে ফুৰিব নাযাওঁ।
এইবাৰ যাব লাগিব ৰ এই অহা সপ্তাহ মানত গুৱাহাটীলে যাব লাগিবঐ
গুৱাহাটী
এ ইণ্টাৰেষ্ট চিৰিয়াখান অ ইণ্টাৰেষ্ট এ কামাখ্যা নহয় চিৰিয়াখানলৈ যাওঁ যাওঁ। ঠিক কৈ আছে। ওড়িয়া নেকি? এ সিনকো লৈ যাম এই বন্ধ দিনতে যাওঁ যাওঁ কৰি আছে। এ অহা সপ্তাহ মানো যাম নেকি? মোক একুৱাই
ওলাবি আমিও যাম একেলগে। একেলগে যাম চব ন।
গোটেই খিনি হা
নহয় কলীয়াক সদায়
অহ গাঁওৱে ত তহতে তহঁতে কলে একেলগে আমাৰ খিনিও যাম তহঁতে য তহঁতৰ খিনিও ওলাবি ন। একেলগে গৈ চিৰিয়াখ ঢেৰ মানুহ হলে ভাল লাগে। উম হেৰি কৰিম আৰু তাপা অ তাৰ পৰা গুচি আহিলে কামাখ্যা নাচালে বেয়া হব নহয়। কামাখ্যাটো সোমাব লাগিব।
তাকে ত তাকে ত
খ্যাত এপাক সোমাই আহিব লাগিব। কামা- শা চাব লাগিব চিৰিয়াখানা চাব লাগিব তাৰপিছত আকৌ জুবিন খেত ক্ষেত্ৰত সোমাব লাগিব। বিভি ক্ষেত্ৰ চোৱাই নাই নহয় চাগৈ। জুবিন ক্ষেত্ৰ চাবলৈ গ'লি জানো নাই জোৱা নহয় অ।
সোমাই যাব লাগিব অ
তাতে চব চাই আহিম কামাখ্যালৈ গৈছে জানো আগতে
অ মই এদিন
হেৰি কামাখ্যালে আগতে গৈছে নাই গৈছ
মই গলো দুবাৰ উম তেনেকে গোটেই খিনি ওলাই পেলাই আমি যাব পাৰো চবেই মিলি পেলাই কিবা এটা গাড়ী এখন লৈ পেলাই গ'লো ধৰ তাৰপিছত গৈ তাতে এদিন এদিন আমি ৰুম লৈ থাকি পিছৰদিনাখন চাই চিতি
এ জুলি আবি
কলে ওলাব চাগে যাবলৈ অহ ঢেৰ মানুহ হলে বেছি ভাল লাগিব গৈ গোটেইখিনি একেলগে অহ শুনি আছো শুনি আছো
হু-নিজ অ মই বোলো কাত খাই গল নিকি অ সুনি আছো অ বোলো আৰু কোনোবা যাই যদি উলিয়াবি
তাকে য যদি যায় তেনেহলে তহঁতৰ খিনি আমাৰ খিনি মিলি পেলাই একেলগে গোটেই খিনি যাম তাৰ পিছতে ট্ৰেইনতে আমি যাব পাৰো নিজৰ গাড়ী লৈ যোৱাতকৈ ট্ৰেইনত গ'লো ট্ৰেইনত গ'লে যে একেবাৰে কামাখ্যা কামাখ্যা ষ্টেচনতে নমায়
অ অ অ
নত নামি আমি তাৰ পা এ টেম্পু বা কিবা এখন লব লাগিব। লৈ গ'লে একদম কামাখ্যাৰ ওচৰত নমাই দিব। কামাখ্যাৰ ওচৰত মানে কামাখ্যাৰ তল হেৰি ওপৰলৈ উঠা হেৰিটো ৰাখি দিব আমি তলৰ পা মানে কামাখ্যালে খোজকাঢ়ি গলো গৈ পেলাই আমি তাত অলপ চাকি তাকি জ্বলাই ধৰ পূজা চূজা কৰি ঘূৰি পকি আহি ৰুম এটা ল'ব লাগিব এদিন থকাকৈ গলে ন
তাকেতো
ৰুম এটা ল'ব লাগিব অ থাকাকৈ যাবা লাগিব এদিন থকাকৈ গ'লে আমি গোটেই খিনি চাই আহিব পাৰিম অহ
ৰুম এটা লব লাগিব অ তাকে আৰু
তাত ৰুমৰ বেছি দাম নহয়
অ গোটেইদিন চাই পাৰিম গোটেইকেইটা পোৱালিয়ে হতি ন অ অ অ অ কিবা চাহ চাহ বনোৱা নাই
নাই মই বনোৱাই নাই আমাৰ ভন্টিয়ে বনাই পেলাই দিছিলে হেয়াই খাই
অ অ অ কিবা এটা বনোৱা নাই
নাই বনোৱা বনোৱাই নাই মই একো আচাৰ তহঁতে বনাই থৈছ জলকীয়া আচাৰ জলফাই আচাৰ আমৰ আচাৰ
আমাৰ এবাৰ আমকে বনাই থৈছো বাৰু অ
অহ
চাও আৰু অ অ থকাত এ টান হলে খাব মন নেযায় ঔ অ
এতিয়া বাৰু নেমুটো চলি থাকে। ওহো। নাই বনোৱা। বনাবলৈ মই সময় নাপালো। কামক
তাকেইটো।
এ তুনতে বনোৱা আচাৰটো খাই ভাল লাগে। আমৰ আচাৰ।
আছেই খাবিগৈ। এ খাবি সেদনাখন।
ধুনীয়া হয় আমাৰ, হা?
অ, এ নি খাবি গৈ বোলো।
অ, আনিবগৈ লাগিব ৰ। জলকীয়া আচাৰটোও ভাল লাগে, আমৰ আচাৰতো ভাল লাগে। খাম, খাম আনিবলৈ যাম ৰ। এদিন যাব লাগিব আনিবলৈ। গৈ পেলাই লৈ আনিম। বাৰু আচাৰটো বাৰু আনিম গৈ। কিন্তু এই ফুৰিবলৈ যোৱাতো সোনকালে কৰিবি। ফুৰিব কবলৈ যোৱাতো হেৰি ওলালে গোটেইখিনি একেলগে গৈ মেলি চাই চবখিনি ঘূৰি আহিম আৰু।
তাকেইটো, সেইটোৱে কৰিম দে।
এতিয়া চিৰিয়াখানাত যে আজি, হা?
অ-অ।
আজি-কালি চিৰিয়াখানাত বেছি হেৰিও নাই। এইবিলাক জীৱ-জন্তু যেনেকে আগতে আছিলে যে। আজি-কালি জীৱ-জন্তু ইমান নাই।
নাই অ। সেইবিলাক বোলে কিবা হেৰি বেমাৰ হৈ হৈ মৰিলে। বেমাৰ হল। বেমাৰো ধেৰ ধেৰ জীৱ হেৰি মৰিলে বোলে ঔ। বহুত বহুত ধৰণৰ আহিছেতো তাত আমি বহুত দিনৰ আগতে গৈছিলো যে তেতিয়া আমাৰ তো হেৰি বেছি হেৰি নাই হেবিলাক মৰিলে বহুত খিনি এ আও উম বহুত খিনি মৰিছে উম
খালি হেৰি বান্দৰ কেইটামান আছে আৰু এ কি জেব্ৰা এটা আছে। দুডাল মান সাপ আছে আৰু একো নাই। শুদা জংঘ হেৰি চিৰিয়াখানা খন শুদাই পৰি আছে।
উম, তাকেটো।
গৈছিলো। গৈ পেলাই হে একো চাবলৈ নাপ, হা?
এতিয়া বোলে এশ এশ টকাতে ভাল যাবলৈ।
অ। আৰু এতিয়া দিনটো দীঘল। আকৌ গৰম বন্ধৰ কাৰো কাম নাই। পোৱালি স্কুল চিছকুল নাই। যাবলৈ ভাল হ'ব আৰু গৰম বন্ধত। দিনটো দীঘল হলে আমি দিনটো ধুনীয়াকৈ চাব পাৰিম। ৰাতিপুৱা সোনকালে ইয়াৰ পৰা যে ট্ৰেইনখনত গুচি গলে একে ধুনীয়াকৈ এইখিনি নটা, চাৰে নটা বজাত পাই যামগৈ।
তাকেটো।
চাৰে চাৰে নটা, দছটা মান বাজিব ধৰ পাওঁতে।
একেবাৰে যাম দে ওলাবি এইবাৰ ন?
এইবাৰ যামেই আৰু যাম বুলি ললো আৰু এইবাৰ। আমি ফুৰিবলৈ যোৱা নহয়েদেচোন। যাওঁ টাউনখনতহে ঘূৰিবলে যাওঁ। টাউনত ঘূৰা, টাউনতটো চোৱা হৈছেই চব বস্তু। আমি দেখিয়ে থাকো সদায়। টাউনৰ খিনি বাহিৰলৈ ওলাই যাব লাগে এপাক। উম, মই কেতিয়াবা পৰা ভাবি আছো যাম যাম বুলি। চব যাম। বোলো একেলগে মিলি, উম।
এ নগাও ফালে যাম দেই এই মৃত্যুঞ্জয় মন্দিৰ চাবলৈ
অ মৃত্যুঞ্জয় মন্দিতো মই যোৱাই নাই নাই যোৱা
মই এই বনাওঁতে যোৱা বহুত দিনতে
নাই যোৱা মই দেখাই নাই
অ মই হে ব বনাই থাকোতেই যোৱা এতিয়া বহুত দিন বহুত বছৰ হল যোৱা নাই বাৰু পাঁচ বছৰমানেই হল যোৱা নাই
মই যোৱাই নাই দেখাই নাই আজিলৈকে
ওলাবি নগাৱত
তাকেতো যাম বুলিতো ভাবিয়ে ভাবিয়ে থাকোতে থাকো কোতে আজি ইমান বছৰ হ'ল দুনীয়াৰ মানুহে চাই আহিলে আমি আজিলেকে যাবলৈ পৰা নাই
সেইটো ভাদ মাহত ওলাবি ভাদ মাহত অ ভাদত ওলাবি আমি গোটেই খা ন এক
হব দে ভাদত
আপোখনত পই ভাৰা কৰি পেলাই
উম
আমি গুচি যাম দে
ওলাবি
আৰু কোনোবা যাই ছি উলিয়াবি ন অ অ হ'ব দে
খন ললে মানুহ বেছি যাব নোৱাৰ টেম্পুখননো কেইটা মানুহ ধৰিব দছটা মানুহ দছটা ধৰিব আমাৰ এই তোৰ হেৰি তামান আমাৰতো কেইটা হব চাৰিটা পাঁচটা মানে আমাৰে হব
অ অ আমাৰ চাৰি আমাৰ চাৰিটামান হ'ব
অহ
ওলাাবি যাম গোটেইকেইটা মিলি দছ তাত হয়ে আৰু বাৰু অ অ অ
মতা মানুহকেইটা নগলে আমাৰ হেৰি হৈ যাব আৰু ধুনীয়াকৈ। মতা মানুহ কেইটা গলে দহটা মানুহ হা
অ, মতামানুহ নালাগে বোলো।
অ মোক বহুত মন আছে মৃত্যুঞ্জয় চাব বোলে
অ ওলাবি এইবাৰ আমাৰ নেৰিয়া আমাৰ পোৱালিকেটাই কৈ আছে যাওঁ যাওঁকৈ মইছো যাম দে লৈ যাম দে ভাদ মাহত লৈ যাম দে এইবাৰ অ এই সিহঁতেও দেখাই টো বহুত দিন আগতে
উম তাকেতো আমাৰ ইয়াতে হো হোৱা মৃত্যুঞ্জয় বনালে আজি কত মানুহে চাই চাই গ'ল আমি কিন্তু চাবলে পোৱা নাই আজিলেকে ওচৰত থাকি উম কি ধুনীয়া মই মোবাইলতেহে দেখি থাকো মই এয়া হেৰিয়হে দেখিছো ক'তনো ওচৰলৈ গৈছো আমাৰ এইফালৰ মানুহ চব গ'ল চাবলৈ আমাৰ মাহতৰ ঘৰৰ মানুহ মাহঁতৰ ঘৰ মানুহো যাম যাম কৈ কৈ কৈ কৈ আজিলেকে যাবলৈ হোৱাগৈ নাই
অ অ ওলাবি তেতিয়াহলে উম এইবাৰ ওলাবি যাম আমি ভাদমাহত
তাকেতো সিহঁতকো কৈ দিম সিহঁতেও ওলাব ন
অ এটা
অ মা হতো যাব বোৱাৰীজনীও যাব মানুহ সৰহ হ'ব ভাল হ'ব যাবলৈ আমাৰ মই উলিয়ালেহে উলিয়া আৰু
অ তাউলি অ তাউলি যাবি এইবাৰ তাউলি যাবি।
উম কম বাৰু মই মাক। তক যদি যাও বেলেগ মানুহ আকৌ আমাৰ ইহঁত যাই যদি যাব পাৰে সিহঁতৰ ঘৰৰ মানুহ যদি যায় বমাক শুধ সিহঁতক সুধিম
অ আমাকো সাতে হবা হলেছ যোৱা নাই
অ খলচ মন্দিৰলৈ ময়ো যোৱা নাই নাই যোৱা বহুত দিন হ'ল
বহুত দিন উম আমিও যোৱা নাই ঐ। এ শাওনা মাহ যাব লাগে অ সৰু ল'ৰা ছোৱালী হাল লৈ এ শাওন পাতে অ ভাল হেৰি কৰে তেতিয়া এই কি কি মা